হেল্ল' এ আছোঁ ন তই
আছো, ভাত পানী খালি।
আ দে হেৰি বনাই আছে তোৰ খাব লৈছো।
অ' অ' বাকী ঘৰত ভালনে?
উম ভালে-ভালে তই কি কৰিছ?
মই এনেই ভাতানীকেইটা খাই পেলাই বোলো এনেই আৰু এপাক ওলাই থাকো গৰমো বেছি পৰিছে যে সেইকাৰণে আৰু ভাত তোৰ এই মাগুৰ মাছ আছিলে তাৰ লগত এইটো ভেদাইলতা দি পেলাই বনালে তাৰ বা আকৌ মানে পুঠি মাছ আছিলে সেইটো টেঙা চচৰিয়া বুলিতে কয় যে সেইটো দি পেলাই বনালে
এইটো কেনেকে বনাই টেঙা চুচ সেইটো?
সেইটো মানে পুঠি মাছটোতো প্ৰথমতে তেলত ধুনীয়াকে ভাজি পেলাই। আৰু নেমু দুটা বা এটা এনেকে চেপি পেলাই ৰসটো দিয়ে পানীৰ সতি অকমান মিহলাই পেলাই। তাৰ ওপৰত মুখত ঢালি পেলাই সিজাই পেলাই থৈ দিয়ে আৰু সেইটোৱে।
অ' আচ্ছা আচ্ছা
উম হুম
বাকী ঘৰত চবৰে ভাল আৰু ন-
উম ভাল। তহঁতৰ?
উম ভালে অ ফাৰ্মত পোৱালি দিলে নাই?
দিলে দিলে আজি দিলে আজি তো বাৰশ ষোল্লটা দিলে।
ঠিকে আছে নে?
উম উম।
অ' কোম্পানীৰ পৰা মানুহ আহিছে নাই।
আহিছিলে বাৰু।
অ' আচ্ছা।
উম তহঁতৰ পোৱালি দিয়া কথা আছিলে যে।
এ আমাৰো দিলে আজি।
অহ কিমান দিলে
আমাৰ এঘাৰশ অষ্টাশীতে
অ' অ' বাকী ঠিকেই গৈছে নহয়?
উম ঠিকে আছে, ঠিকে আছে। উ দি থৈ আহিছো অ'
উম উম ভালে গছৰে
অ' তাৰপিছত এইফালে এদিন আহিবি।
উম ওলাম বাৰু মানে আজি পোৱালিটো দিলে যে। তোৰ আৰু মানে তিনদিন মান অকণমান কষ্টতটো হয় যায়। বাকী মানে চাই মেলি থাকিব লাগে। সেইকাৰণে বোলো চাৰিদিন পাচঁদিন দুদিন মানৰ ভিতৰত তহঁতৰ ঘৰৰ ফালে যাম যাম চাগে আৰু
আহিবি আহিবি এটা কাম কৰিম তেতিয়া তইও আহিবি আৰু লগৰ আৰু এই তিনি চাৰিটামান আছে ন? সিহঁতকো কম আহি পেলাই ধুনীয়াকে আমাৰ ঘৰত এদিন থাকিবি। তাৰ পিছদিনাখন আমি তোৰ পাহাৰৰ চাইডে বা এনেকে। আমাৰ চেচা চাইদে ওলাই গুচি যাম।
অ অ গৈও ভাল লাগিব আকৌ জেগাটো চাই পেলাই আমি এবাৰ জৰ্না মানে পানীতো পাহাৰৰ কিবা ওপৰ পৰা পৰি থাকে ন তাৰ চাইডে যাব লাগিব।
উম চচা ফালে আমি এবাৰ গৈছিলো মানে তাতো পুৰা শিল গোটেই শিল শিল কিন্তু শিলৰ মাজে মাজে মানে পানী তাৰপিছত পাহাৰত মানে বহুত এটা ঠাণ্ডা ভাৱ আহে তাত
অ ঠাণ্ডা পৰিৱেশ অ ময়ো এবাৰ গৈছিলো মানে স্কুলৰ পৰা সেইটো পিকনিক যাওঁতে যোৱা বাৰু।
উম উম।
গৈও ভাল লাগে বাৰু তালে, বাকী এটা কথা শুনচোন মানে আমি সেইটো চাইডে যাব নোৱাৰিম নেকি
অ
মানে তাঁত কিবা হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে
অ কিহৰ মই গম পোৱা নাইচোন বাৰু হ'বচোন বাৰু তই আহিবি এতিয়া আমি হেৰি কৰিম উম পাৰি কি কথা আছিলে।
অ অ।
উ অ উম উ সত্ৰ সত্ৰবোৰ চাব লাগিব মই মাজুলী গৈ পোৱা নাই বাৰু আজিলৈকে।
মই এবাৰ গলো বাৰু মই এখন সত্ৰ চাই আহিলো আউনিআটি সত্ৰ
মাজুলীৰ বিষয়ে শুনি থাকো বাৰু বহুত।
উম মাজুলীক দেখোন কয়ে সত্ৰ নগৰি বুলি
অ অ অ
উম সত্ৰতো ব উম মুখা শিল্প, মুখা শিল্পৰ কাৰণে বিখ্যাত মাজুলীখন আৰু
বিখ্যাত ন, অ একবাৰ জুবিন ক্ষেত্ৰলৈও যাম বুলি ভাবি আছোঁ এইকেইদিনতে।
উম বেয়া নহয় বাৰু দেই জুবিন দাৰ মানে স্মৃতিটো তাতে ৰৈ আছে আৰু চাব চাই আহিবগে লাগিব আৰু। উম তাকে কেতিয়া মানে যাম বুলি ভাবিছ
যাম এইকেইদিনতে
উম।
দিন বাৰো ঠিক কৰ মানে লগৰ কেইটাকো সোধ দিন বাৰটো ঠিক কৰ উম
তইও আহি ল
অ অ
দিন বাৰ এটা চাই যাম আৰু।
অহ অহ তাকে
উম উম উম।
গোটেইকেইটা লগতে গৈও ভাল লাগিব। উম গাড়ী যেতিয়া। তোৰখনকে ল'বি নে নে আমাৰ দাদা এটা যে আছে তাৰ খ ল'বি বাও
হয় আৰু কিবা এখন লৈ গ'লে হ'ব আৰু।
উম তোৰখনেকে ললে হ'ব তোৰখন ইস্কপ্ৰিয় নহ গোটেই খিনি যাব পাৰিম ভালকে
উম উম ঠিক আছে, উম উম। বাকী সেইফালে খেতি বাতি
খেতি বাতি চলি আছে বাৰু মানে আমাৰ কঠীয়া উম মানে ৰুব হোৱা নাই যে কঠীয়াটো পাৰিছিলেহে বেছি দিন হোৱা নাই বাৰু।
অ কি কঠিয়া পাৰিলি
আমাৰ বাহাদুৰ পাৰিলে আইজোং পাৰিলে তাৰ পৰা আকৌ বৰা চকুৱা আকৌ বাচমতী বুলি কয় এটা খুড়া এজনে দিছিলে এটিং এটা সেইটো পাৰি থৈছে এইবাৰ।
অ অ অ ঠিকেই আছে বাৰু।
তহত কঠিয় পাৰিলে না।
উম পাইলে পলে।
কি কি পাৰিলে?
আমাৰ বৰা জহা ৰঞ্জিত শালি।
অ অ।
ত এই ব্লেক ৰাইচ বুলি যে এটা কৈ।
অ অ।
অ সেইটো পাৰি নে?
অ অ ঠিকেই বাৰু দে কৰিব লাগে উম অসমীয়া মানুহ যেতি খেতি কৰিয়ে খাব লাগিব।
লাগিব লাগিব তই হাল কিহে গৰুৱে বাও নে ট্ৰেক্টৰ।
নাই নাই আমাৰ গৰু নাই যে সেইটো কাৰণে টেক্টুৰে বাও।
অ অ আমাৰ একেই আৰু।
উম ঠিকেই আছে বাকী উ মানে ব্ৰইলাৰ ফাৰ্মৰ পোৱালি কাৰণে মেডিচিন আনিলি নাই
মেডিচন আজি আনিবলৈ যোৱা কথা আছিলে কিন্তু বহুত বৰষুণ এইটো চাইডে আজি। উম। সেইটো কাৰণে আজি যোৱা নহলে মানে বতাহ বৰষুণ দি আছিলে। সেইটো কাৰণে, নগলো আৰু কাইলৈকে যাব লাগিব তই আনিলেগে নেকি?
যাম মই কাইলে মানিলেহে যাম বাৰু। উম উম দুইটাৰ লগতে যাম তেতিয়া।
উম যাম।
একেটা কোম্পানীয়েহে আৰু
একেটাই অ আহিবি তেতিয়া কাইলে লগ পাম সেইকাৰণে।
উম উম।
উম উম উ এনে ৰাস্তালৈ ওলাই আহিছিলো। মানে কাৰেণ্টৰ বহুত প্ৰব্লেম আমাৰ। সেইটো কাৰণে ৰাস্তালৈ ওলাই আহি। হেল্ল' ত এনে আছোঁ আৰু।
ঠিকেই কৰিছ বাৰু। উম বাকী ঘৰত ভালে নহয় ত।
উম ভাল ভাল ভাল ভাল, তহঁতৰ ককা এজন যে আছিলে আছে নাই।
হাঁ হাঁ।
ককা এজন যে আছিলে আছেনে?
ৰ ক ন।
হাঁ হাঁ।
উম আছে আছে।
ভালনে?
উম ভালে ভালে মনও যাক ঘ মন ক'লো। ঘৰত গৈনো এতিয়া কি কৰিব ইয়াতে থাকক।
উ বয়সো হৈছে নহয়?
উম উম।
উম বজৰাছ।
তাকি। এতিয়া ফাৰ্মৰ মানে কিবা টিপাল চিপাল ফুটা চুটা আছে নেকি তহতৰ।
নাই নাই ফাৰ্মৰ সেইবোৰ একো প্ৰব্লেম নাই কিন্তু মানে কি হয় বৰষুণ। বৰষুণ জাক দি দিলে ত' পানীতটো হৈ যায় নহয় আমাৰ ঘৰত মানে পুৰা ফুল পানী হৈ যায়। সেইটো কাৰণেতো অলপ তলফালৰ পৰা জিকি গুচি যায় মাটিটো। সেইটোৱে অলপ অসুবিধা দি আছে কিন্তু বেলেগ এ অসুবিধা নাই তেনেকে।
অ অ মানে তহতৰ পিন্ধ মাৰি থৈছ নে কি কি মাৰি থৈছ।
উম আমাৰ পকাৰে গোটেই শাৰী কাণটো পিন্ধ মাৰি থোৱা আছে। তেনেকে আছে আৰু মানে কি হৈছে ত' এই কাৰেণ্টটো বহুত গুচি গুচি যাবলৈ লৈছে।
অ অ।
আৰু এইবাৰ যিখিনি। পোৱালি ভৰাই আছো সেইখিনিৰ পা মানে পইচা কেইটামান পাবই লাগিব আমাৰ আগৰ যিটো বেষ্ট আছিলে সেই বেচটোত পোৱালিত পইচা একেবাৰে নোপালো মানে পুৰা লছ হ'ল। এইব চব এইব। অ এইবাৰ ত নতুন ন, কৰ দে ভাল হ'ব একো নাই।
উম উম।
ধুনীয়াকে কৰ পোহ চবকতো ভগৱানে জানে পইচা দিও নিদিওঁ আৰু আমাৰ কি। উম মোৰ পলিটিকে হৈছ। এটা মৰিলে আজি মানে এ বৰষুণত মানে যিখন গাড়ীত পোৱালি আহিছিলে অকমান তিতিলে সেইটো কাৰণে এটা